নমস্কাৰ।
হয়। আপুনি যদি ব্যস্ত নহয় মোক অলপ অসমৰ বাঁহগছৰ বিষয়ে চমুকৈ জনাব পাৰিব নেকি?
হয়, মই বৰ্তমান সময়ত ব্যস্ত নহয়। মই
হয়।
যিখিনি জানো আপোনাক বাঁহ গছৰ বিষয়ে অলপ কৈ কৈ দিছো বাৰু চমুকৈ কৈ দিছো বাৰু।
হয় হয়, উহ নিশ্চয়।
বাহগছ আ বাহগছ আ এবিধ উদ্যোগীক আ
হয়।
মানে এক লাগ
হ
আহ আৰু আপোনাৰ আ অতি লাগতিয়াল মানে উদ্ভিদ বুলিয়েই ক'ব লাগিব। আৰু লগতে যদি আমি উদ্ভিদৰ ভিতৰত মানে অ অম অতি সোনকালে যদি বৃদ্ধি হোৱা, উদ্ভিদ আমি ক'বলৈ পাওঁ আৰু তাৰ আ ভিতৰত তই হব, যে আপোনাৰ বাহ গছ। আৰু আপোনাৰ আম এহে মানে ই আপোনাৰ মানে ঘাহ জাতীয় মানে আ পৰিয়ালৰো ই এটা মানে অন্তৰ্ভুক্ত মানে আ ঘাহ জাতীয় বুলি আ পৰিয়ালৰো ই মানে অন্তৰ্ভুক্ত আৰু আপোনাৰ মানে আ বাহ গছৰ পৰা বিভিন্ন আপোনাৰ অ মানে সঁজুলিও আহ তৈয়াৰ মানে কৰিব পৰা এ মানে যায় এ
হয়।
যেনেকুৱা আ ধৰক আপোনাৰ আম এ আপোনাৰ গৃহ নিৰ্মাণ কৰিব পৰা যায়, এ আপোনাৰ গৃহ নিৰ্মাণৰ কাৰণে এ মানে আপোনাৰ যিটো চাংঘৰ বা আপোনাৰ বীৰ আ আপোনাৰ আ আপোনাৰ উম চালিয়ে ধৰক আহ বা আপোনাৰ অম অম জেওৰা বা আপোনাৰ এ জেওৰা পাচি ধৰক আপোনাৰ এ মানে সাজিবলৈ বা আপোনাৰ অ অপৰিহাৰ্য্য বুলিয়ে ক'ব লাগিব।
হয় হয়।
হয়।
হয় অ
হয় আৰু ক'বলে অম অম আৰু আমি হয় আৰু আমি ক'ব লাগিব যে আপোনাৰ এহেম মানে আমি এ
হয়
দৈনন্দিন এ মানে আমি সজুলি যেনে আমি ধৰি লওক ব্যৱহাৰ কৰোঁ জাপিয়ে হওঁক বা যে আপোনাৰ আহ ওলাই হওক বা আপোনাৰ আহ চালনীয়ে হওক বা আপোনাৰ আহ শৰাই হওক বা উম ডলা এই হক আদি এ মানে আপোনাৰ আ বিভিন্ন লাগতিয়াল আ
আমি ব্যৱহাৰ কৰোঁ দৈনন্দিন জীৱনত সেইখিনি বস্তু মানে বাঁহেৰে বনাব পাৰি
হয় বাহে হয় বাহেৰে তৈয়াৰ কৰা
হয় লাগতিয়াল যিখিনি বস্তু
আৰু আমি ইয়াক খাদ্য হিচাপেও
হয় হয় হয় বাঁহ গছৰ আপোনাৰ আহ খাদ্য খাদ্য কিছুমান প্ৰস্তুত কৰা যায় বাঁহগছৰ দ্বাৰা
হয় হয় বাঁহৰ গজালিৰ পৰা আপোনাৰ উম খাদ্য হিচাপে হয় ইয়াক আমি আচাৰ আচৰত টো ব্যৱহাৰ কৰে হয় হয়
হয় আৰু আপোনাৰ খাৰো খোৱা হয়
হয় হয়
তাৰে পিছত আপোনাৰ ধৰক স্বাস্থ্যৰ কাৰণে বা ঔষধ হিচাপে ধৰক বাঁহগছটো ভাল বুলি জনা যায়
হয় হয়
হয় এনে বা বাহৰ ধৰক আপোনাৰ বাঘ গছৰ সমস্যা বুলি কি সম
হয় আপোনাৰ ইয়াত শিল্প উদ্যোগতো ব্যৱহাৰ কৰা হয় হয় যে বহ গছক আপোনাৰ শিল শিল্প উদ্যোগতো আপোনাৰ ব্যৱহাৰ কৰা হয় যেনেকুৱা ধৰি লওক আপোনাৰ কাগজ বা আপোনাৰ কাপোৰ আদি আজবাৰ আধুনিক মানে একো সজ্জাৰ মানে সামগ্ৰী প্ৰস্তুত কৰিবলৈ বাহ ব্যৱহাৰ কৰা হয় হয়
হয় হয় হয় বাঁহ গছৰ আপোনাৰ সমস্যা কেনেকুৱা ধৰণ বুলি ভাবে কেনেকুৱা ধৰণৰ সমস্যা বুলি ভাব বে বাহ গছৰ
বাঁহ গছৰ সমস্যা বুলি কবলৈ গলে আমি যদিহে আহ মানে আপোনাৰ আহ উচ্চ তালিকা মানে উচ্চ আপোনাৰ বহু উচ্চতা যুক্ত আমি যদি হে ঘৰ বনাবলৈ লওঁ তাত আমাৰ বাঁহৰ ব্যৱহাৰ হয় আৰু সেই বাহবোৰ আমাৰ মানে কতাৰ ফলত টো আমাৰ পৰিৱেশত অক্সিজেনৰ পৰিমাণ তাত মানে হ্ৰাস পোৱা দেখা যায় হ্ৰাস পোৱা দেখা যায় আৰু লগতে বৰ্তমান সময়ত যিটো আমাৰ মানে বাঁহৰ যিটো চাহিদা
হয় হয়
মানে পুৰণ নোৱাৰ ফলতো মানে আপোনাৰ মানে বাহ মোৰ, নিজেই তাৰ মানে অ' মানে অ' আপোনাৰ আহ' বোৰাহাই কল বা আপোনাৰ পকাই কল
হয়, হয়।
আহ হৈ মানে নিজেই নষ্ট হৈ যায়, বুলি মই ভাবো।
হয়।
হয়, আপুনিয়ে মোক ক'বচোন যে বাঁহৰ ওপৰত আৰু আপুনি জনাখিনি ক'ব হয়।
হয়। বাঁহগছৰ সমস্যা বুলি ক'লে আমি, ধৰক আপোনাৰ উম, বনাঞ্চল বা আপোনাৰ গাঁৱে ভূঞে যিখিনি মানুহৰ আপোনাৰ বাৰীত, আপোনাৰ বাঁহগছ থাকে। তেওঁলোকে ধৰক যদি কাটি পেলাই, কাটি শেষ কৰি দিয়ে বাঁহবোৰ তেতি তিয়া ধৰক বনাঞ্চলো বহুতখিনি ক্ষতি, ক্ষতি হয় আপোনাৰ। পৰিৱেশো আপোনাৰ ধৰক নষ্ট হয়, হয় আৰু ধৰক বাঁহগছৰ আমি সমাধান সমস্যাৰ সমাধান বুলি ক'লে কি বুলি ভাবে আপুনি, আপোনাৰ মতামত জনাবচোন
হয়, ই। হয় আপুনি
হয়। হয়, বাঁহ গছৰ
তে সমস্যা
কিমান বুলি অ' গাঁৱে গাঁৱে ধৰক আমি বাঁহ গছ আ, ৰোপণ কৰিবৰ কাৰণে ধৰক এটা প্ৰচাৰ চলাব পাৰোঁ। এ বাঁহ গছ ৰোপণ কৰিব লাগে। আৰু আপোনাৰ উম, বাঁহ গছ ৰ, বাঁহ গছৰ দ্বাৰা ধৰক বহুতো বস্তু যিহেতু নিৰ্মাণ কৰা হয় বা প্ৰস্তুত কৰা হয়, আজিকালি। উম ঘৰ দুৱাৰ, ঘৰ দুৱাৰ বনোৱাতে হওক বা আপোনাৰ চাংঘৰ বনোৱাতে হওক, বাঁহৰ চাংঘৰ। হয় আৰু আপোনাৰ, উম ঘৰত ব্যৱহাৰ কৰা, আপোনাৰ ধৰক লাগতিয়াল কিছুমান বস্তু দালা বা আপোনাৰ চালেঙি, তাতেও বাঁহ গছ ব্যৱহাৰ কৰা হয়। হয় আৰু উম, বাঁহৰ আপোনাৰ আ, উৎসৱ পাৰ্বণত কিছুমান ধৰক বিহুৰ সময়ত আপোনাৰ বাঁহৰে ধৰক, নিৰ্মিত ধৰক ঢোল পেপা নিৰ্মাণ কৰে বাঁহেৰে আৰু আপোনাৰ এনেই বাঁহগছৰ কেইবিধমান আপুনি ধৰক নাম শুনিছে নেকি? কেনেকুৱা ধৰণৰ নাম শুনিছে বাঁহগছৰ, মোক জনাবচোন অলপ।
বাহগছ বিভিন্ন প্ৰজাতিৰ থকা বুলি কয়।
হয়।
টানিয়ে ফুৰিছোঁ।
হয়, হয়।
জাতি বাঁহ,
হয়।
বা আপোনাৰ ভুলুকা বাঁহ। যেনেকুৱা আপোনাৰ বিজুলী বাঁহ, যিটো
বিজুলী বাঁহ।
যিটো আপ
আৰু এটা ক'ত কিবা সেই নাছে আপোনাৰ কট কি বাঁহ নেকি। কাঁইট কা বহুত যে আপোনাৰ হেই থাকে আপোনাৰ।
হয়, কাকো বাঁহ কাকো বাঁহ আছে আপোনাৰ। বিজুলী বাঁহ আছে যিটো যিটো আপোনাৰ হয়, হয়।
হয়। বিজুলী বাঁহ টো ধৰক কেনেকুৱা ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ?
আপোনাৰ বিজুলী বাঁহটো আপোনাৰ বাঁহী বনাবলৈ ব্যৱহাৰ কৰা হয়, বা আপোনাৰ এ তৰ ৰ্জা বেৰ বুলি যিটো কওঁ আমি অসমীয়াত। এই তৰ্জাৰ বেৰ বনাবলৈও আপোনাৰ এই বিজুলী বাঁহ ব্যৱহাৰ কৰা হয়।
হয়, আৰু এবিধ বাঁহ আপোনাৰ ধৰক পোৱা যায় পাহাৰীয়া অঞ্চলত সেইবিধৰ সেইবিধ বাঁহৰ দ্বাৰা আমি ধৰক তৰ্জাৰ বেৰা যে, আপুনি ক'লে তৰ্জাৰ যায় চাগে এ বনাই মই যিখিনি জানো। যিমান দূৰ জানো আৰু। বিজুলী বাহৰ দ্বাৰা আমি বৰশী বৰশী চিপো বনাব পাৰোঁ। বৰশী ববলৈ, মাছ ধৰিবলৈ। আৰু আপোনাৰ জাতি বাঁহৰ দ্বাৰা নে কি কি নিৰ্মাণ কৰা হয়, আপুনি জানে নেকি?
জাতি বাঁহৰ দ্বাৰা জাতি বাঁহৰ দ্বাৰা আপোনাৰ আহ
হয়।
হয়, হয়, হয়। হয়।
আপোনাৰ সূতা তৈয়াৰ কৰিবলৈ বাঁহৰ সূতা।
বা হয়, বাঁহৰ খূটা বাঁহৰ বেৰা দিবলৈ। হয়, হয়, হয়, নঙলা মুখত ধৰক- আপোনাৰ বাঁহৰ আপোনাৰ জেলাং দিবলৈ হওক। আপোনাৰ তাৰপিছত চাং দিবলৈ হওক, জাতি বাঁহৰ ব্যৱহাৰ কৰা হয়।। আপুনি অৰ্থনৈতিৰ ক্ষেত্ৰত বাঁহৰ কেনেকুৱা প্ৰভাৱ মানে বুলি ভাবে? জনাবচোন মোক।
অৰ্থনৈতিক দিশত বাঁহৰ চাহিদা খুবেই নিম্ননীয় বুলি ক'ব লাগিব। বৰ্তমান সময়ত আপোনাৰ বাঁহৰ মানে যিটো মানে নিম্নতম যিটো মানে এ তাৰ মূল্যয় বা আপোনাৰ যিটো নিম্নতম
হয়, হয়, হয়, আপোনাৰ ছাউণ্ডটো অলপ সৰুকৈ আহি আছে, হয়।
হয়।
হয়, শুনি আছো হয়।
মানে নিম- হয়, যিটো আপোনাৰ নিম্নতম চাহিদা, তাৰ পূৰণ নোহোৱা ফলত- মানে উপাৰ্জন হোৱা নাই বুলি মই ভাবো।
হয়, হয়। হয়, ধৰক মোৰ মতে আপোনাৰ বাঁহৰ- বাঁহৰ দ্বাৰা আপোনাৰ অৰ্থনীতিৰ ক্ষেত্ৰত, উন্নতিৰ ক্ষেত্ৰত আপোনাৰ- উম' বহুখিনি আগবাঢ়ি গৈছে, ধৰক যিহেতু বাঁহৰ মূল্য অধিক আছে আপোনাৰ বজাৰত। অঁ' বাঁহৰ মূল্য অধিক বৰ্তমান সময়ত। যিহেতু, - তাৰে কাৰণে আপোনাৰ ধৰক গাঁৱে ভূঞে যিখিনি বাঁহ গছ আছে- সেইখিনি ধৰক মানুহে বিক্ৰী কৰি হওক- অৰ্থনীতিৰ ক্ষেত্ৰত বহুখিনি সহায়- পোৱা যেন মই পাওঁ, অৰ্থনীতিৰ ক্ষেত্ৰত।
হয় হয়, নিশ্চয় হয় হয় নিশ্চয়।
হয়।
হয়, আপোনাৰ লগত অঁ- হয়।
হয়।
আপোনাৰ লগত অঁ-
হয়, আপোনাৰ লগত অ বাঁহৰ বাঁহগছৰ বিষয়ে জান হয় হয় জানিব- পাৰি মোৰ বহুতখিনি ভাল লাগিল, আশা কৰোঁ আগলৈ লগ পাম আৰু আপোনাক।
হয় হয়।
হয়, বহুত বহুত ধন্যবাদ থাকিল আপোনাক। নিশ্চয় বহুত বহুত ধন্যবাদ।